হেল্ল' শুনি পাইছেনে নাই? সেই আছোঁ এনেই। কি চব্জি বনাইছে? বা, কেনেকে বনাইছে হাঁহ মাংস?
এই হাঁহটো কোমোৰাৰ লগত। বঢ়িয়াকে বনাইছোঁ। মানে হাঁহটো বঢ়িয়াকে কাটি লৈছোঁ, তাৰপিছত তেল দি গৰম কৰিছোঁ।
গৰম কৰি পেলাই তাৰপিছত আদা নহৰু দি পেলাই আদা নহৰুটো পেষ্ট ধুনীয়াকে বনাইছো, তাৰপাছতে বিলাহী অলপ দি লৈছোঁ। ভোট জলকীয়া তাৰপিছত নিমখ চিমখ দি পেলাই অলপ বিশমিনিটমানৰ ঢ়াকি থৈ দিব লাগে, মাংসটো অলপ সিজিব দিব লাগে। তাৰপিছত এইটো কোমোৰা মানে আলু নিচিনা কাটি হেল্ল। সেইয়া আলু নিচিনা কাটি পেলাই আলু নিচিনা কাটি এইটো কোমোৰাটো লগাই দিম পিছত। দেই। হেল্ল' হেল্ল' শুনি পাইছা নাই? হেল্ল। হেল্ল। হেল্ল' শুনিছা নে? শুনি পাইছা নাই? এই শুনি পাইছোঁ, তোমাৰ তাত নেটৱৰ্ক প্ৰব্লেম চাগে। অহ।
অলপ মানে বহুতেই প্ৰব্লেম হয়।